হেল্ল'!
অ', শুনি পাইছানা মোৰ ভইচটো?
শুনিছোঁ, শুনিছোঁ।
অ'। হেল্ল'!
হেল্ল'?
অ কি কৰিছ?
এ আছো, তই কি কৰিছ?
ময়ো এ আছো ভালে আছ?
আছো আছো।
খোৱা -বোৱা, অ ভাল ভাল, খোৱা - বোৱা কৰিলি নে?
কৰিলো, তই কৰিলি নাই?
অ কৰিলো কৰিলো অ। হেৰি ল উম খোৱা বোৱা মানে আমাৰ বতীয়া হৈ আছে মই ব তিয়া খালোঁ পিঠাগুড়িখিনি। পিঠাগুৰি, গাখীৰ, কল লৈ খালো, বুট খালো তেনেকেই খালো আৰু।
অ অ।
তই কিহে খালি?
মই হে দালি তাৰপছিতে ভোলাই আলুগুটীয়া ভাজিলে।
অ।
সেয়াই খালো আৰু।
অ তাৰপা ল'ৰা ভালে আছে?
আছে।
মানুহজন ভালে আছেনে?
আছে আছে।
তাৰপা সেই মাটি ৰুইছ?
মাটি ৰুই আমাৰ হলেই, ত সেইফালে চাগে ৰুব পৰা হোৱাই নাই নহয় চাগে?
নাই নাই হোৱা সেই মাটি ৰুই হ'ল?
আমাৰ হৈ গ'ল অ, কেতিয়াবাতে হ'লতো।
অ, কেই বিঘানো?
আমাৰ দুবিঘা।
অ খেতি উঠিয়ে গ'ল সেইফালে মানুহে মাটি ৰুইছে নে কিনো?
মাটি ৰুই প্ৰায়বিলাক মানুহৰ আজৰিয়ে হ'ব সি হ'ল আৰু।
ইমান আগতীয়াকে কে আমাৰ ইয়াত মানুহৰ মাটি ৰুৱাই নাই।
অ আমাৰ ইয়াত আগতীয়াই হয় আকৌ প্ৰত্যেক বছৰ বাম খেতি কৰা হয় যে।
অ অ।
আহেই ভা ভাদ মহীয়ালৈ আজৰি কৰিব অ ইয়া খেতি বাম খেতি কৰিব সেই ভাদৰ মহিয়ালে আজৰি কৰিব লাগিব নহয় আকৌ বাম খেতি কৰিবলৈ।
অ সেয়া উম খেতি হেৰি সামৰি বাম খেতি কৰে।
অ।
অ অ অ। আমাৰ হে আমি তেতিয়া হাটৰ পিছৰ পৰা
অঁহ।
দেওবাৰলে।
অ।
চাই লওঁচোন বাৰু যাব পাৰো নে নোৱাৰো? আমাৰো শনিবাৰে আছে। লোৱা পৰীক্ষা হৈ আজি হাজাৰ হৈছে বাৰু। আজ আজি এদাই হৈছে আমাৰো শনিবাৰলৈ বৰসভা।
অ অ আমাক লৈ যাব কবা।
অ
যদি
চেষ্টা কৰিম বাৰু।
অঁ মানুহজনকো লৈ আহিবি।
বাৰু
অ বাকী।
দেওবাৰ দেওবাৰলে আমাৰতো যাব নোৱাৰে কেলে বজাৰ বাৰ নাথাকে জানো।
অ অ পেহী ঘৰত আছেনে?
পেহী ঘৰতে আছে অ।
অ অ লৰা এতিয়া স্কুলত,
আহিলে আহি পেলাই আজৰি হৈ পেলাই ওচৰৰ মানুহে এ ঘৰলে গৈছে।
অ অ অ অ। আমাৰ ছোৱালী স্কুলৰ পৰা অহালৈ দেৰি হৈছে তাই। তাই আহিব আঢ়ৈ টা।
সিহতৰ পৰীক্ষা হোৱা নাই নেকি?
নাই নাই নাই পৰীক্ষাই শেষ হ'ল সিহঁতৰ। নহয় এতিয়া গৰম বন্ধ দিব আউ।
অ
এদিন যাম দে গৰম বন্ধত।
আহিবি অ সেই গৰম বন্ধতে আহিবি।
তহঁতৰ খেতি উঠিলে নহয়।
উঠিলে।
বন্ধত আমাক কৰবালে ফূৰাবলৈ নিয়া কথা। এ কৈছে লিপি হেৰি তালৈ যাম বুলি।
অ
তালেকে যাম আৰু গম বন্ধত।
আহিবি অত দিনে টো আহিবলৈ সময় নাই বহাগৰ পৰা।
অ যাম যাম গৰম বন্ধতে যাম তাকেহে, তা পা। তাৰপৰা তহঁতৰ অকল খেতি হেৰি এইটো কি ভাতৰ কাৰণে কয় বৰা চকৰা কিবা কিবি নকয়।
বৱা চকাআ নকও, যদি অকমান মাটি থাকেগে কৰিব লাগিব কঠীয়া যত সিচিছে তাতে কৰিম চাগে অকনমান। যদি থাকেগে যদি বাম খেতিৰ কাৰণে নলগাই হেইকন। হেল্লৌ, হেল্লৌ,
অঁ
খেতি দুদিন দুদিনতে হৈ গ'ল।
অ দুদিনতে হৈ গ'ল।
অ মাটি সেই। অকণ সে আউ কেইদিন লাগিব নো অকলে ৰুৱা হেঁতেন লাগিলে হয় দুদিন মান ঢেৰ মানুহ লাগিছে যে।
অ তাৰপৰা ঘৰলে গৈছা নে?
ঘলে নাই যোৱা এ যামহে চাগে লোৱাক লৈ পেলাই এতিয়া।
উম।
ময়ো যাম, তয়ো আহিবি।
তাকে। অ, অ
অ।
অ, অ, শুনিছ নে নাই!
শুনিছো, শুনাতটো। মাজে-মাজে গীতাৰ বাজিছে।
অ, অ, অ, বাকী, এতিয়া অকমান শুবি চাগে আও।
শুম আৰু চাগে, কাম-বনৰ পৰা আজৰি হৈ লৈ পেলাই, কাম-বন পৰা আজৰি হোৱাই নাই।
অ, মোৰ এই কাম-বন মানে কাপোৰ অলপ ধুবলৈ আছেই ধুৱাই নাই, বাকী কাম-বন আজৰি হ'লো বাৰু! এবাৰ বহিছো এবাৰ কৰিছোঁ, তেনেকে কৰি-মেলি পেলাই আৰু
উম, মই বাহিৰৰ কামবোৰ আজৰি হ'ল, ভিতৰ কাপোৰ কেইটা মান জাপিবলৈ আছে, সেইখিনি জাপি ল'লে আজৰি আৰু।
অ, অ, মই আকৌ এই
এইফালে যাবগৈ লাগিব, এইবিলাক ফটো-চটো মাৰিবলৈ।
অ, অ, অ। ময়ো হয় ছোৱালীক আনিবলৈ যাব লাগিব চাগে, স্কুলৰ পৰা।
উম।
এপাক যাব লাগিব, সিহঁতৰ পৰীক্ষা হৈ গ'ল।
হৈ গ'ল!
হৈ গ'ল অ।
ইমান জল্দি!
উম, হেৰি তাৰিখ মানৰ পা এ, আছিলে নেকি, আঠ তাৰিখ মানৰ পৰা আছিলে নেকি!
অ, এতিয়া গৰম বন্ধ দিব নহয় চাগে সিহতো?
এতিয়া গৰম বন্ধ দিব অ।
গৰম বন্ধ দিব।
এ, আঁতৰত-আঁতৰত মানুহ ঢুকালে নে ওচৰতে ঢুকালে?
ওচৰত নহয়, দুৰনি-দুৰনি।
অ।
অ। মানুহ এজনী ঢুকালে।
উম।
আজি আঠ দিন।
কাইলৈ ন দিন। পৰহিলে দহ
উম, পৰহিলে দহ দিন অ। তাৰ পিছতেই আৰু যাব আৰু ব্ৰত আমাৰ মানে ভাওনালৈ আজৰি হম হত আৰু।
অ', এঘাৰ দিনিয়া নে ষোল্ল দিনিয়া!
এ, এইবোৰ মানে কিবা বিয়া নিদিয়া ছোৱালী এজনী ঢুকালে, আবিঐ তাকো।
অ।
সেই কাৰণে মানে আমাৰ এনেই কোৱা মতে, গোঁসাই কোৱা মতে মানে, হেই দিনতে যায়, পাঁচ দিনতে যায়। কিন্তু আমাৰ মানে। পাঁচ দিনত পোৱা নাই আৰু দছ দিনতে দছ দিনে কৈ দিছো আৰু।
অ
কৰি দি পেলাই আৰু। যেনিবা দহ দিনৰ দিনা পৰাচিত হৈ‌, এঘাৰ দিনৰ দিনাখনৰ‌ পৰা আমি আজৰি আৰু।
অ 'ইয়াত সকাম -চকাম কৰিব নালাগে মানে।
উ, আমি যাওঁ উম, ঘৰ সুচি প্ৰসাদ -প্ৰসাদ কেইটামান দিব লাগিব আৰু।
অ 'সেইটোতো বাৰু দিবই লাগিব। ডাঙৰকে নালাগে আৰু হেৰি কৰিব আৰু।
অ'অ'সেই নিয়মটো কৰিব লাগিব আৰু।
উম।
এনে বাকী নাথাকে আৰু সেই ছোৱালী। তই ভিনদেউকে ৰাতিপুৱা। ভাততে আলু দি মেলি পেলাই তেনেকে খুৱাই পঠিয়ালো ভিনদেউক। গাখীৰো খাই যায়, আজি আকৌ গাখীৰ নাছিলে। তেতিয়া মই পিছতহে গাখীৰ আনিছোঁ গৈ।
উম।
তাৰ পৰা হেই সেতি মানে খাই পেলাই, আলু পিটিকাই গ'ল।
অ ক'ত গৈছে আজি, আঁতৰলে গৈছে চাগে ওচৰতে না -যোৱা নহয়। আঁতৰলৈ গৈছে চাগে, ওচৰলৈ না -যোৱা নহয় ক'তো।
অ'অ'ইমান চ দূৰলৈ না-যোৱা বাৰু।
অ'অ'
এই আমাৰ লোকেলতে আছে।
অ
উম। অহ, বাকী আহিবি চোন বা গৰম বন্ধ এতিয়া তোৰ মাটি ৰুই হ'ল।
তাকেহে পইচা কেইটামান ঘটি লও তাৰপিছত, গাওঁ ফুৰিম আৰু।
অ 'অ 'অ তাকেই তাৰপা ল'ৰা টোৱে এতিয়া কি কৰি আছেনো?
এই ওচৰে এঘৰলৈ গৈছিলে আহিছে, আম খাবলৈ মাতি আছে।
অ'অ'অ'ওচৰ ঘৰলৈ গৈছিলে অ'অ।
অ।
উম।
আমাৰ ইয়াত একদম এতিয়া বাম আম পাৰি পেলাই। আম খাবলৈ এতিয়া পুৰা চিঞঁৰ-বাখৰ লগাই থাকিব।
অ' আম গছ আছেনে কিনো?
আছে, আমাৰ বিলাকৰ ঘৰত নাই। ওচৰ মানুহ ঘৰত যে আছে, একদম পুৰা পাৰি থৈছে। চিঞৰী আছে খাবলৈ
অ অ অ অ অ
আম কঁঠাল খাইছা নাই এইবাৰ
পৰিয়ালে ভাত বনাব লাগিব নেকি
অঁ বনাব লাগিব চাগে ৰান্ধনীয়েহে জানিব আছে নাই
অ ৰান্ধনি যোৱাই হে
অ
অ অ অ
কঁঠাল খাবলৈ পাইছ নাই বোলো এইবাৰ
এহে নাই নাই এফুটাও খায়ে পোৱা নাই হৈছে নে কিনো সেইফালে কঁঠাল
আমাৰ ফালে খাব পৰা হৈ আছে পুৰা
আমাৰ কঁঠাল কৰ' পৰাও অনায়ে নাই ঐ হাততে খাই নহয় ন কঁঠাল
অ খাই আমাৰ আজি এটা এটাকে পাৰি আনিবলে পঠিয়াব লাগিব।
অ
খাব লাগিব কাইলৈ হাতক সুধি
আমাৰ দেখোন কঁঠাল চঠালৰ কোনো দেখোন এইবাৰ গম গতিয়ে পোৱা নাই।
এইবাৰ এইবাৰ কি হেৰিও কোৱা নাই নেকি হাতৰ সুদি তাতে সেইটো চোৱাৰ লগতে পৰি গ'ল যে সেইকাৰণে চাগে হোৱা নাই।
সেইটোৱে সেইটোৱে অ মানে আমাৰ হাতগটা লগাই নাই মানে।
উম
এই চোৱাটো যে পৰি গ'ল।
অ সেইটো কথা সেই হাতৰগটি লগা নাই সেই চোৱাটো পোৱাৰ কাৰণেহে হৈছে তেনেকুৱা নহলে হেৰি হ'ল তেনে
অ অ অ আজিহে আগত দিছ না ৰ'দ দিছে এই কেইদিন এবাৰ বৰষুণ এবা ৰ'দৰ কাৰণ ৰ'দ অকণমান ৰ'দ বৰষুণ
ওচৰ মানুহ এজনে কৈছে আজি বোলে ভাল জোখত পৰিছে সেইটো কাৰণেহে বোলে ৰ'দটো দিছে নহ'লে ৰ'দ নিদিলেহেলে মই বোলো কাইলৈও দিলেই হ'ল আৰু
তাকেহে তাকেহে হয় হয়। ৰ'দটো দিয়ক আৰু ভাই
সঁচাকে আমনি লাগি গৈছে নহয় একচোৱেলি ৰ'দটো নালাগেহে আমাৰ ইয়াত এতিয়া যেনেকে খেতি কৰা হৈছে সেইটো চাই ৰ'দটো নালাগে আমি পানী দি পানী দি পেলাইহে খেতি কৰিছো।
অ তেতিয়া পানী নাছিলে নি। অ ইমান বৰষুণতো পানী নাছিলে।
নাই নাই।
অ
আমাৰ ইয়াত ইমান যিমান বৰষুণ দিলেও পতককৈ শুকাই গুচি যায়। খৰাং যে জেগাবোৰ বাম খেতি কৰা জেগাও কেনেকোৱা হ'ব লাগিব।
কথা জথা পাতিম আৰু এতিয়া হ'ব নে কি।
অ হ'ব হ'ব দে।
দেই হ'ব দে পিছত ফোন কৰিম।
অ
অ অ